হেল্ল' কি কৰি আছা।
এনেই বহি আছোঁ তুমি?
অ' মই এই চব্জি বনাই আছো ৰবা এই কলৰ চব্জি।
হয় নি অ' কি কলৰ চব্জি বনালা? উম শুনিছা নে মই শুনি আছো। কি কি কলৰ চব্জি বনালা? অ' হয়।
তোমাৰ এই কলৰ যে অ' এইটোৰ চব্জি বনাই আছো। শু কল
অ' কাচকল না কাচকলনে?
অ' অ' কাচকল, অ' অ' কাচকল হয়। তুমি কি কৰি আছা? অ
মই এনে বাহিৰত অলপ ঘুৰিবলৈ আহিছিলো এনে বাহিৰত অলপ ঘূৰিবলৈ আহিছিলো।
কিবা মানে ফিলিমৰ কিবা মাত শুনা পাইছো। কিবা চিনেমা হলত গৈছে নেকি?
নহয় মানে এইটো অলপ ট্ৰেইনৰ মানে ট্ৰেইন মানে ট্ৰন আমাৰ ঘৰৰ কষতে এনে ট্ৰেইন লাইন আছে। নহয় তাৰে ট্ৰেইন মানে কেতিয়াবা চাউণ্ডটো আহি যায় আৰু। অ' এইটো ফিলি্মৰ নহয় তোমাৰ টে অ' ট্ৰেইনত উঠি পাইছো।
অ' মই উঠাইে নাই মই মানে মোৰ বন মন আছে ট্ৰেইনত উঠা। মই উঠা নাই হয় তোমাৰ এনেকুৱা ট্ৰেইনত মানে কি এনেকুৱা থাকে সচ তোমাৰ টিকটবোৰ কেনেকুৱা থাকে?
জেনেৰেল থাকে, ফাৰ্ষ্ট এ চি থাকে, ছেকেণ্ড এ চি থাকে, থাৰ্ড এ চি থাকে।
অ' এনে টিকেটৰ প্ৰাইচটো কেনেকুৱা থাকে?
টিকটৰ প্ৰাইচ তোমাৰ ডিচেঞ্চলৈকে থাকে জেনেৰেলত যেনেুৱা
আজিল আজিলৈকে মানে কেতিয়া মানে এনেকা যোৱা হোৱাই নাই ন দূৰ জাগাত। সেইকাৰণে মানে কেতিয়াও ট্ৰেইনত ধোৱাই নাই মই গ'লেও মানে এনে গাড়ীতে যাওঁ।
অ' তোমাৰ ট্ৰেইনৰ ট্ৰেভেলিং কৰা বৰ ভাল লাগে মানে এই বহুত অলপ সুবিধা থাকে তোমাৰ অ' এনেই কেতিয়াবা গাড়ীত যোৱাট ছগি তাতে বাথৰুম লেট্ৰিনৰ সুবিধা থাকে আৰু।
অ', অ', মই শুনা পাইছো যে মানে ট্ৰেইনৰ বাট তু মে লেটৰা থাকে।
হয় হয় এটো থাকে তোমাৰ জেনেৰেল ডিব্বাৰ থাকে তোমাৰ এ চিবোৰো নাথাকে।
আহ হয় নেকি? অ মই এনেকুৱা বেলেগ বেলেগ থাকে নেকি তোমাৰ মানে সি বেলেগ থাকে জেনেল বেলেগ থাকে নেকি কি কিয় মানে তোমাৰ এচি টো অলপ এই কি অলপ এইটো থাকে কেনেকে মানে মানে হাই ষ্টেডাৰ থ
অ এচিতো তুমাৰ টিকতো বেছি আৰু হাইষ্ট থ চাফ চিকুণ থাকে আৰু যাতে তোমাৰ ৰাতি হ'লে কাপোৰো দিয়ে কাপোৰৰ তাতে আৰু তোমাৰ খানাৰ অৰ্ডাৰো লয় জেনেৰেলত নিদিয়ে তোমাৰ
অ কিয় নিদিয়ে মানে জেনেৰেলত তোমাৰ টিকটৰ কম আছে নেকি
টিকেটৰ প্ৰাইচ অ বহুত কম আছে তোমাৰ এশ টকা হয় যেনেকুৱা তোমাৰ ইয়াৰ ৰা আলিপুৰ দুবাৰ গলা এ জেনেৰেলত এশ নব্বৈ টকা
মানে কিমান ডিচেঞ্চ চাই চাই লয় নেকি তোমাৰ বেছি মানে বহুত দূৰত গ এ বেছি লয় আৰু
হয় হয় তুমি ঠিকেই ক'লা আহ সেনেকুৱাই হয় দূৰত গলে মানে তোমাৰ কম লয় আৰু ওচৰত গ'লে মানে আহ অ ওচৰত গ'লে মানে অলপ কম লয় তাত ছাগে কম লয়। এনেকুৱাই হয় আৰু অ ট্ৰেইনত মই বহুত জগা গ'লো লাষ্ট টাইম মই তোমাৰ তাত বকুলগুৰী গৈছিলো তাৰপিছত একবাৰ গৈছিলো তোমাৰ অ কলকতা তাৰপিছত একবাৰ গলো আৰু আ এন জি পি এন জি পি গ'লো তাৰপিছত তোমাৰ ম মই ট্ৰেইনত গৈ থাকো মানে এনেকুৱা
তোমাৰ এই এন জি পি তুমি এন জি পি কৈছিলা যে কিমান লৈছে তাত
উম তাতে মই জেনেৰেলত গৈছিলোঁ মানে ইয়াৰ পৰা জেনেৰেলৰ গুৱাহাটীৰ পৰা গাড়ীতো যায় ন জেনেৰেলত তোমাৰ বেছি লোৱা নাই অঁ অঁ এশ টকা লৈছিলে এটা
অ এশ টকাই লৈছে ইমান কমতে মইো গমেই নাপাওঁচোন ট্ৰনত ইমান কম হয় বোলে
নহয় কম হয় তোমাৰ কম হয় ডিষ্টেন্ঞ্চ চাইকে হয় আৰু
অ মই ভাবিছিলো ট্ৰেইনত মানে বহুত দাম লয় বুলি ভাবিছিলো মানে এজনৰ ফাইভ হাড্ৰেড বুলি ভাবিছিলো আৰু
হয় নহয় তোমাৰ ফাইভ হুন্দ্ৰেদ সীষ্ট হাড্ৰড ল যদি তুমি সেইটোত যোৱা ৰিজিচনত যোৱা
অ অ মানে তোমাৰ এই ৰিজাৰভেশচন মানে কি হয়
মানে তোমাৰ তাতে টিকেট টো চিট লকে য মে তুমি বুকিং কৰা তোমাৰ চি থাকিব দেটা
অ আচ্ছা সেনেকুৱা নেকি মানে এইটো ৰিজাৰ্ভ কৰিব পাৰি মানে ন' চিটটো নিজৰ কাৰণে জব কৰি থব পাৰি
অ সেইটো অ তাৰ কাৰণে অলপ বেছি লাগে চ তোমাৰ তাতে গলে মানে ছয়শ টকা মান ল'ব
অ তোমাৰ চবৰে নিজৰ নিজৰ আ তোমাৰ এই যে জেনেৰেল টিকেটত, চিট পোৱা নে জেনেৰেল টিকেটত?
অ যিটো কেতিয়াবা পোৱা যায় কেতিয়াবা নোপোৱা যায় বহুত চবেই মানুহে জেনেৰেল উঠে নহয়, কম থাকে।
অ', অ', মানে চবেটো টিকত নাকাটে চাগে ন' তোমাৰ ট্ৰেনত?
ইয়াত নাথাকে, বহুত মানুহ নাথাকে।
অ', সেইটো মানে সেইটো, এ মানে এই ধৰিলে কি হয় এনে ধৰিলে তিতিয়ে ধৰিলে কি হয় এনে
ফাইন লয় আৰু তোমাৰ জেলো হ'ব পাৰে তিনি মাহ মানৰ দুই মাহ, তিনি মাহ ফাইন নিদিলে তিনিমাহৰ জেইল হ'ব।
অ অঔ
সেই কাৰণে বেছিয়ে কাটেও, কিছুমানে নাকাটে।
অ তুমি, তুমি মানে কেতিয়াবা এনেকুৱা উঠি পাইছা নে মানে
অ' উঠিছো তেনি ঘম উঠ মানে আমাৰ মানে ৰঙীয়া গৈছিলো ইয়াৰ পৰা। মোক তিতিও ধৰিছিলে তিতিক কৈছো মই আগৰ ষ্টেছনত নামিম এ ভুলতে উঠিলো বুলি কৈছিলো।
অ',
অ, তাৰপিছত তিতি অ, তিতি ধৰিছে। মোক একো কোৱা নাই তাৰ পিছত তিতি কলো মই আগৰ ষ্টেচনতে নামিম মানে ভুলত মানে সেইটো ট্ৰেইনত উঠিলো বুলি কৈছিল মই উঠোতে মানে কিবাটো ক'ব লাগিল নহয়। ধৰি ত-তই তেতিয়ে সুধিলি আহ
অ', অ এনেই ধৰি লয় ন তোমাৰ?
অ ধৰি লয়।
অ' ধৰি ধৰাৰ পিছত এনে ফাইন লয় ন?
অ' তোমাৰ ইয়াৰ পৰা যদি এশ টকাত হয় যদি তোমাৰ টিকেটটো তাতে দুশ টকা লয়। একস্ৰা ফাইন লয় সেয়কাৰনে অ' সেইকাৰণে মানে হা টিকেট কাটাটো হৈছে
সেনেকুৱা যে তোমাৰ তিতি সত্ৰৰ বহুত পইচা হয় চাগে? ফাইন ল'লে তো তাহাতে ৰাখে চাগে?
জমা দিয়ে। জমা দিয়ে সিহঁতে ৰা- নাৰাখে অ সিহঁতে শ্লিপ কাটে নহয় শ্লিপ কাটি তোমাক এটা চিলিপ দিয়ে নহয় আকৌ বেলেগ টিটিয়ে ধৰিলে তোমাক সেইটো- সেইটো শ্লিপ দেখালে একো নকৰে।
অ' অ।
এষ্টেচন এষ্টেচন ষ্টেচনৰ তিতিবোৰ চেঞ্জ হৈ থাকে ন তোমাৰ। ষ্টেচনে তোমাৰ চেঞ্জ হোৱাৰ কাৰণে এ, তোমাৰ এৰিয়া থাকে টিটিবোৰৰ।
অ' হয় নেকি এনেকুৱা চেনঞ্জো হয় নেকি তোমাৰ?
তোমাৰ অ চেঞ্জ হৈ থাকে তোমাৰ সিহঁতে এইটো ট্ৰেইনত চাই আহোঁতে বেলেগ ট্ৰেইনটো চাই আহে।
অ' অঔ হয় নেকি? মানে সেনেকুৱা চেঞ্জ কৰিলে কি হয় তোমাৰ বেলেগ বেলেগ জাগাৰ পৰা বেলেগ বেলেগ টিটি থাকে ন।
থাকে এৰিয়া তোমাৰ যদি গুৱাহাটীৰ কোনোবা থাকে তেতিয়া তোমাৰ ইয়াৰ পৰা ৰঙিয়া লৈকে চাব ৰঙিয়াৰ পৰা আকৌ বেলেগ ট্ৰেইনত চাইকে আহিব সিহঁতৰ মিলাইকে থাকে ৰোল। আগৰ ৰঙিয়াত বেলেগ তিতি মাষ্টৰ থাকিব সহতি ৰঙিয়াৰ আকৌ ক ক'বালৈ চাব আকৌ আহোতে বেলেগ ট্ৰেইন চাই আহিব।
অ', হয় নেকি অ' মইতো গমেই নাপাও এনেকুৱা হয় বুলি। মই নাজানো ময় কেতিয়াও উঠাই নাই ন সেইকাৰণে। আৰু তোমাৰ এনে টিকটটো কেনেকা অনলাইন পাৰি ন?
অ' অনলাইনও পাৰি অফ লাইনো পাৰি। আৰু যদি তোমাৰ বহুত দূৰ যাব আছে যদি তৎকাল টিকেট কাটা। তৎকালত কাটা তেনে অনলাইন যদি তুমি একমাহ আগত কাটা তেনেহলে কমত পাবা। আৰু যদি তৎকাল কাটা তোমাৰ বেছি পইচা যাব। যদি তোমাক যদি লাগতিয়া হৈ আছে টি-টিকেট
হয়, এনেকোৱা হয়। এনে কি তুমি অহ, হেৰি ধৰা অনলাইনত কাটিলে কিবা কম হয় নে বেছি হয়?
হা, কি কলা?
মানে প্ৰাইচটো কম হয় নে বেছি হয়?
অহ প্ৰাইচটো অনলাইনত কাটিলে তোমাৰ একেই হয় কোৱা ক'ব গলে যদি অনলাইনত তোমাৰ সেইটো চাইডে তোমাৰ যদি তৎকালৰ কাটা তোমাৰ বেছিকে পৰিব পইচা। যদি তুমি আজি তুমি আজি লগা আছে আজি কালিৰ ভিতৰত সেইটো তৎকাল বুলি কয়।
পইচা লয় আৰু যদি তুমি আহ এক মাহৰ আগত টিকেট আছে তুমি আজি টিকেট কটা তেনেহ'লে আৰু কম লয় যদি তোমাৰ পঁচিছ পঁচিশৰ টিকেট আছে তোমাৰ যদি তৎকাল কটা পাঁচ হোজাৰমান ল'ব।
অহ, ইমান বেছি লই। অ, আৰু তোমাৰ এই প্ৰে ট্ৰেইনো বহুত ধৰণৰ থাকে নহ। অহ, বেলেগ-বেলেগ। তোমাৰ এ দামী, দামি থাকে নহ ট্ৰেন আৰু এটা কিবা এক্সপ্ৰেছ থাকে নহ।
অহ। এক্সপ্ৰেছ গীতা তোমাৰ বেছি জাগাত বেছি ষ্টেচন। যেতিয়া জংচন ষ্টেচনবোৰ থাকে যেনেকুৱা গুৱাহাটী জংচন ষ্টেচন। গুৱাহাটীত ডাঙৰ ষ্টেচন আছে তাতে লোকেশন বেলেগৰ। ষ্টেচনত নৰোখে সেইবোৰ জলদি যাই পায় জাগাত। সেইকাৰণেই আৰু আজি। তুমি আৰু ট্ৰেইনত বহুত খোৱা বস্তু অহ। আৰু ট্ৰেইনত বহুত বোৰ মানুহবোৰ আহি থাকে খোৱা বস্তু লৈ। পানী, পানী বুলি আহে চানা, চানা বুলি আহে। মানে হাঁহি থাকে নহ। মানে তাৰে মানুহ পোৱালিবোৰে তাৰে বস্তুবোৰ লয়।
বহুত ধৰণৰ মানুহ থাকে নহ। বহুত মানু্হ বহুত জাগাৰ, জাগাৰ পৰা আহে।
উম, বহুত জাগাৰ পৰা আহে। তোমাৰ অ বহুত দূৰ, দূৰ যায়। মানে বহুত মানুহে ক'ৰ পৰা আহে।
উম। তুমি এনে ট্ৰেইনত গ'লে অকলে গ'লে কাৰোবাৰ লগত কথা পাতি পাতি যোৱানে।
কেতিয়াবা পাতা যায় এইটো ট্ৰেইন ক'ত ৰোখে বুলি কথা পাতা যায় ক'ত। পৰা আহিছে আপুনি। এনেকুৱা মানে।
অ ভাল লাগি চাগে ন মোৰো ম উঠিব মন আছে বহুত। মই এনেকুৱা উঠাই নাই। কেতিয়াবা চাওঁ কৰবাত গ'লে উঠিম চাগে। সেনেকুৱা যে এতিয়াতো উঠাই নাই। নাই নহ সেইকাৰণে। এতিয়া উঠিবলৈ মন আছে।
কেতিয়াব টিকেট ল'লে ফাৰ্ষ্ট এচি নহ'লে ছেকেণ্ড এচি ফাৰ্ষ্ট এচিৰ টো বহুত দাম পৰিব তোমাৰ। ছেকেণ্ড এ' চি নহ'লে থাৰ্ড এ 'চি লৈ ল'বা তাতে বহুত কষ্ট পৰিব টিকেট।
অহ, হয়, মই চাই চাম দিয়া মই এবাৰ। টিকট কেতিয়াবা গ'লে তোমাক সুধিম দিয়া। ঠিক আছে। উম দিয়া ঠিক আছে দিয়া ৰাখো থেংক ইউ।
দিয়া ৱেলকাম।